হেল্ল'?
হয়, নমস্কাৰ।
অ' নমস্কাৰ, কওঁকচোন।
অ', আপুনি ব্যস্ত আছে নেকি?
মই ব্যস্ত নাই দিয়ক। আপুনি ক'ব পাৰে।
হয়, আপোনাৰ পৰা মই মানৱ সম্পদৰ বিষয়ে কিছু কথা জানিব বিচাৰিছিলোঁ।
অ হয় নেকি? অ পাৰিব
অলপ আপোনাৰ নেটৱৰ্ক কম আছে নেকি? অকণমান ভইচটো ক্লিয়াৰ অহা নাই, অলপ ক্লিয়াৰকে কওক।
আ পাৰিব দিয়ক।
অ ঠিক আছে আৰম্ভ কৰিম।
অ আৰম্ভ কৰক।
হয় আপুনি এ সম্পদৰ বিষয়ে জানে।
অ মই মই সম্পদৰ বিষয়ে অলপ জানো সম্পদ বুলি ক'লে মানুহৰ জিৱ
অ উ। মই সম্পদৰ ভিতৰত মই মানৱ সম্পদৰ বিষয়ে জানিব বিচাৰিছো আপোনাৰ পৰা, মানুহ সম্পদ বুলিলে কি বুজে আপুনি?
মানৱ সম্পদ হৈছে প্ৰাকৃতিক সম্পদৰ এটা ভাগ যাত য'ত মানুহ, মানুহে জীৱনত কিমান দিন আহ জীয়াই থাকি কি কি ভাল কাম কৰে সেই সকলোকে য য ভাবা যায়। মই জানা মতে।
হয়। অ সকলো মানুহকে আপুনি সম্পদ বুলি ভাবে নেকি?
অ মই ভাব মই ভাবা মতে সকলো মানুহকে সম্পদ বুলি নাভাবো। কাৰণ আহ জিগিলা মানুহে জীৱনত আহ ত জীয়াই থাকি কিমান দিন আহ তেওঁৰ জীৱনটো পৃথিৱীত থকাৰ টাইমত মানুহৰ মানুহৰ সমাজৰ যোগ্য সমাজলৈ ভাল কাম কৰা আদিহে উম আদি আদিহে মানৱ সম্পদক বুজায়।
হয়।
ঠিক আছে আপোনাৰ পৰা এইখিনি জানিও খুবেই ভাল লাগিলে, অ ঠিক মানৱ সম্পদ বুলি কোৱাতে শিক্ষাৰ কথা একদমেই গুৰুত্বপূৰ্ণ। মই এতিয়া ক'ব বিচাৰিছো যে উচ্চ শিক্ষিত হ'লে মানৱ সম্পদ বুলি ভাবে নেকি আপুনি?
অ মই উচ্চ শিক্ষিত বুলি ভাব ক'লে মানৱ সম্পদ বুলি নাভাবো কাৰণ উচ্চ শিক্ষা লৈ ডিগ্ৰী কোনো ডিগ্ৰীৰ ডিপ্লমা লয় জীৱনত মানৱ সম্পদ হ'ব নোৱাৰে।
হয় আপোনাৰ ভইচটো মাজে মাজে ক্লিয়াৰলি নাহে।
হয়।
সকলো যোগ্য নহয় তেতিয়ালৈকে তেওঁ মানৱ সম্পদৰ অ হেল্ল!
অ শুনি আছো কওক।
হয় তেতিয়াক লাগে তেওঁ অ শিক্ষা দীক্ষা ডিগ্ৰী লৈ কিনে একো কাম কৰিব নোৱাৰে যেতিয়াক লেতিয়াক জীৱনতটো মানুহৰ মূল্য নহয়
হয় অ', ঠিক আছে বাৰু। অ', সেইখিনিয়ও জানি আপোনাৰ পৰা, ভাল লাগিলে। এতিয়া মই আ', কি আৰু অকমান, মানৱ সম্পদৰে কথা মই জানিব বিচাৰিছো। আমি আনুষ্ঠানিক শিক্ষাত যে, যি শিক্ষা গ্ৰহণ কৰিছ বাট আপুনিও কৰিছে, ময়ও কৰিছো, আনেও কৰিছে। তেনেধৰণে আনুষ্ঠানিক শিক্ষাৰ লগত, সমসাময়িকভাৱে আ' মানৱ সম্পদ, গঢ় লৈ উঠাৰ কাৰণে আৰু বেলেগ শিক্ষাৰ, প্ৰয়োজন বুলি ভাবে নিকি
আ মই আনুষ্ঠানিক শিক্ষা আ' উম উম, প্ৰয়োজন হোৱাৰ বাহিৰেও মানুহে জীৱনত, মানুহে জীৱনত, অহ' বহুতো কাৰিকৰী বৃত্তিমূলক শিক্ষাৰ জগেৰে, জীৱনত উন্নতি অ জীৱন, মানৱ সম্পদ হ'বলৈ প্ৰয়োজন হয়।
হয় বাৰু, অ' হয়, এইটো ধুনীয়াকে ক'লে, বৰ ভাল লাগিলে। এতিয়া বাৰু অ' মানৱ সম্পদ হব লাগিলে আমি এ এক নম্বৰ কথা, আমি স্বাৱলম্বী হব লাগিব, শিক্ষা থাকিব লাগিব, সেইখিনি কথাই কলে আপুনি। অঁ', এতিয়া মানৱ সম্পদ বৃদ্ধি হলে, আমাৰ ৰাষ্ট্ৰ এখনৰ আয় বৃদ্ধি হয় বুলি, ভাবে নিকি আপুনি
অ' মই জনা মতে অ বা মই ভবা মতে মানৱ সম্পদ বৃদ্ধি হলে, আমাৰ ৰাষ্ আমাৰ ৰাষ্ট্ৰখনৰ আ জনমূৰী আই বৃদ্ধি হয়। কাৰণ, এজন মানুহে যেতিয়া নিজ, নিজে স্বাৱলম্বী হয়, হয় কেনে মানৱ সম পদ হিচাপে গঢ় দি উঠে, তেতিয়া দেশখনৰ উন্নতি হয়, আৰু দেশ খনৰ, ৰাষ্ট্ৰীয় আয় বৃদ্ধি হয়।
হয়-হয়, ভাল কথা কৈছে আপুনি অ' আপুনি এতিয়া আৰু কওকচোন মই, আ মানৱ সম্পদ যে আমাৰ, উ উন্নত তি হ'ব লাগে বা উন্নয়ন হ'ব লাগে, তাৰ বিষয়ে, আমি কিছুমান ব্যৱস্থাও লব লাগিব কাৰণ, যিহেতু সক সকলো মানুহে মানৱ সম্পদ হ'ব নোৱাৰে, বা গঢ় লৈ উঠিব নোৱাৰে। গতিকে আমি গড়লৈ উঠাবৰ কাৰণে, কিছুমান ব্যৱস্থা আমি নিজে ল'ব লাগিব। সেই ব্যৱস্থাৰ ভিতৰত আমি, আ' আপুনি কি কব বিচাৰ নো কেনেধৰণে আমি এ ব্যৱস্থা ললে, মানৱ সম্পদ গড়লৈ উঠিব, বা কেনে ধৰণে আমি, নিৰ্দেশক হিচাপে দেখুৱাব পাৰো।
অ' মানৱ সম্পদ গঢ় লৈ উঠিবলৈ হ'লে, উম প্ৰয়োজন হোৱা বহুতো ব্যৱস্থা আছে তাৰে ভিত ভিতৰত প্ৰথম হৈছে, অ ল'ৰা আৰু ছোৱালীৰ মাজত থকা পাৰ্থক্যবোৰ দূৰ কৰা কাৰণ, এশ এ এখন সমাজত চলিব লৈ ল'ৰা আৰু ছোৱালী দুয়োজৰে প্ৰয়োজন হয়। যেতিয়া লৰাটো স্বাৱলম্বী হয়, হয় কেনে হ'লেও, ছোৱালীজনীও স্বাৱলম্বী হব লাগে কাৰণ ছোৱালী এজনীয়ে অ' মাতৃ হয়। মাতৃ যেতিয়াকলাগি স্বাৱলম্বী নিজে নহয়, তেতিয়াকলাগি তেওঁৰ সন ন্তান তেতিয়াও স্বাৱলম্বী হবলৈ অ হ অ স্বাৱলম্বী হ'বলৈ, অসুবিধা হয়। সেইকাৰণে অ' ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য
মানে, ৰাখিব নালাগে বুলি ভাবে আপুনি?
অ', পৃথক কৰি ৰাখিব নালাগে। কাৰণ ল'ৰা ছোৱালী দুজনকে উচ্চ শিক্ষা দি, আহ' কাৰিকৰী শি শিক্ষা দি কাৰ্যকৰী শিক্ষা কাৰিকৰী শিক্ষা দি বৃত্তিমূলক শিক্ষাৰ যোৱালে জৰিয়তে তে ছোৱালী সমাজকো ছোৱালীৰ
মহিলাকো আগবাঢ়ি যাব যাতে দিয়ে।
অ', সুযোগ দিব লাগে মাক দেউতাকে নহয়, জানো অ'। ঠিকে আছে আপুনি খুব ভাল কথা কৈছে। আৰু মানৱ সম্পদ এতিয়া গঢ় লৈ উঠিবলৈ আমি সিকো ল'ৰা-ছোৱালীৰ জীৱন কালৰ কথা আমি ভাবিব লাগিব, শিশুৰ যদি মৃত্যুৰ সংখ্যা বৃদ্ধি হয়, জন্মৰ সংখ্যা কম হয় তেতিয়া মানৱ সম্পদ অ', উন্নয়নৰ কি বাধা আহিব পাৰে আপুনি ক'বচোন?
অ', আমাৰ পৃথিৱীত যেতিয়া এজন শিশু সন্তান জন্ম হয়, তেতিয়া তেওঁ যদি সেই গোটাই জীৱনটো তেওঁ শিক্ষিত হোৱাৰ আগতে তেওঁ যদি মৃত্যুবৰণ হয়, তেতিয়া সেই সম্পদ সঠিক ব্যৱহাৰ নহয়, সঠিক ব্যৱহাৰ নহয়, সেইবাবে অ', মানু-মানুহে যাতে অ' মানুহে যাতে সমাজে যাতে সেই শিশু ছোৱালী ল'ৰাজনক যাতে উচ্চ শিক্ষা আহ সৰুতে সঠিক সঠিক হেৰিৰে উম, সঠিক সহায়ৰে তেওঁলোকৰ যাতে হ'বলগীয়া বেমাৰ আজাৰৰ পৰা গুচুৱাই, জীৱনত আহ, জীয়াই থাকিবলৈ উ, সহায় কৰে যাতে তেওঁলোক আগত যায়। আমাৰ সমাজৰ পৃথিৱীৰ বা ভাৰতৰ দেশৰ কাৰণে অ', সঠিক মূল্য হয় যাতে।
হয়, বহুত ভাল কথা কৈছে আপুনি। অ' আৰু মানৱ সম্পদৰ লগত বিদ্যালয়ৰ পঢ়া আৰু বিদ্যালয় সোনকালে এৰাৰ মাজত শিশুসকলৰ কিবা প্ৰভাৱ পেলাই বুলি ভাবে নেকি আপোনালোক আপুনি? ধৰ ধৰক অ', কওকচোন।
আপুনি কওকচোন কি কৈ আছিল?
মানে ধৰক এ কিছুমান এনেকুৱা এতিয়াও আমাৰ ঠাই আছে যে। আহ, ল'ৰা-ছোৱালী বিলাকক বেছিকৈ বিদ্যালয়ত যোৱাৰ কাৰণে অলপ মানা কৰে। ধৰ কামত বেছি গুৰুত্ব দিয়া, পঢ়া শুনি নো কি কৰিবা। ধৰি ঘৰতে কাম কৰাই এনেকুৱা ধৰণৰ মানুহ আছে এনেকুৱা চি চিন্তা বিবেকৰ মানুহ আছে। লগতে বিদ্যালয়ত পঢ়ি আছে, পঢ়ি থকাত পঢ়া আধৰুৱা কৰি ঘৰৰ কামত নিয়োজিত কৰে বা বাহিৰত কাম কৰাবলৈ পঠিয়াই, তেনেধৰণৰ কৰিলে মানুহ সম্প পথ উন্নয়নৰ কাৰণে বাধা আনিব পাৰে বুলি আপুনি ভাবে নেকি?
হয়, মই জনা মতে মই ভবা মতে সেইটো এটা বাধা সৃষ্টি কৰে। কাৰণ এজন যেতিয়া এজন সন্তান বা ল'ৰা ছোৱালীয়ে যেতিয়াক লাগি তেওঁলোকৰ বৃত্তিমূল্য শিক্ষা আৰু কাৰ, কাৰ, কাৰ কৰি শিক্ষাৰে শিক্ষিত নহয়, তেওঁলোকে তেতিয়ালৈ জীৱনত একো কৰিব নোৱাৰে। আৰু তেওঁলোকে একো কৰিব নোৱাৰিলে মানৱ সম্পদৰ সৃষ্টি নহয়। সেইবাবে এজন স সন্তান বা ল'ৰা ছোৱালীয়ে এ তেওঁলোকে কাৰিকৰী আনুষ্ঠানিক শ অ' বিদ্য়ালয় আৰু স্কুলত অনান আনুষ্ঠানিক শিক্ষাৰ পৰা বাদ দিয়াৰ পাছতো যদি সেই ল'ৰা-ছোৱালী সকলে কাৰিকৰী শিক্ষা যোগেৰে শিক্ষিত হয়, তেতিয়া তেওঁলোকে জীৱনত কিবা কৰিব পাৰে আৰু কৰি কিনে মানৱ সম্পদৰ সৃষ্টি কৰিব পাৰে কাৰণ মা মানৱ সম্পদত আহ শি অনুষ্ঠান শিক্ষা অনুষ্ঠান মা, মা ডিগ্ৰী, ডিপ্ল'মাৰে কোনো মানৱ সম্পদ হব নোৱাৰে। মানৱ সম্পদ দেশৰ মূল্য কৰিহে সম্পদ হিচাপে সৃষ্টি টি কৰে।
অ' ঠিক আছে বাৰু। অকমান বৃত্তিমূলক মানৱ সম্পদৰ লগত যে বৃত্তিমূলক শিক্ষাৰ যে জড়ি জড়িত হৈ আছে সেই বিষয়ে অকণমান ক'ব পাৰিব নেকি?
অ' মই জনামতে বৃত্তিমূলক শিক্ষা হৈছে যোন ব্যয়ক্তি সকলে নিজৰ জীৱন চলাবৰ কাৰণে অৰ্জন কৰিব পৰা টকা পইচাৰ কাৰণে যি শিক্ষা লয়। নিজৰ জীৱন চম্ভালিবৰ কাৰণে যি শিক্ষা লয় সেইটোৱে হৈছে বৃত্তিমূলক শিক্ষা সেই বৃত্তিমূলক শিক্ষা হৈছে যেনেকৈ কম্পি কম্পিউটাৰ পঢ়ে কিছুমানে। আহ নহলে আহ কাৰ কাঠৰ কাম। খেতি পথাৰত কাম কৰি কেনে বহুতো দেশখনৰ উন্নত উন্নতি কৰে সেইটোকে বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়।
অ' ধৰক আহ ৰাজমিস্ত্ৰী কৰিও কিছুমানে বৃদ্ধি কৰে। কাঠ মিস্ত্ৰী কৰিও কৰে নহয় জানো।
হয়, হয়, হয়।
হয়। অ' আপুনি যে অ' বৃত্তিমূলক শিক্ষা অবিহনে মানৱ সম্পদ গড়লৈ উঠাৰ অসুবিধা বুলি ভাবে।
বৃত্তিমূলক শিক্ষাৰ অবিহনে মানৱ সম্পদ গঢ় লৈ উঠিব নোৱাৰে। কাৰণ বৃত্তিমূলক শিক্ষা এটা উম, এটি প্ৰয়োজন শিক্ষা কাৰণ যেতিয়াক লাগে মানুহ এজনে নিজৰ স্বাৱলম্বী হ'বলৈ তেওঁৰ আগতে বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন হয় তেওঁ জীৱনত একো কাম ক কৰিব নোৱাৰিলে তেওঁ মানৱ সম্পদ হৈ গঢ়ি গঢ় লৈ উঠাৰ অসুবিধা হয় এয়া গঢ় লৈ উঠিব নোৱাৰে।
হয় বাৰু আৰু এটা আপোনাক সৰু প্ৰশ্ন কৰো যে এজন যদি ধৰা সম্ভ্ৰান্ত ঘৰৰ ল'ৰা এজনে স্নাতকোত্তৰ পাছ কৰিও ঘৰতে বহি আন, আন পৰীক্ষাৰ বাবে উম, ঘৰতে পঢ়ি ঘৰতে নলেজ গোটাই যদি পৰীক্ষা সমূহ দি, দি যদি ভাগৰি পৰি আহ, মানে এটা নিজৰ সংস্থাপন লব নোৱাৰে পিছত মাক বাপেক কৰ বজা হৈ পৰে। তেওঁ মানৱ সম্পদ হ'ব পাৰে বুলি ভাবে নেকি? যিমান উচ্চ শিক্ষিত হলেও-
সেইটো মানৱ সম্পদ হ'ব নোৱাৰে, কাৰণ এজন- অহ এজন লৰা ছোৱালীয়ে মানৱ সম্পদ হবলে উচ্চ শিক্ষা ললে- উম মানৱ সম্পদ নহয়, কাৰণ তেওঁ নিজৰ শিক্ষাৰ যগেৰে- নিজৰ কৰ্ম কৰি কিনেহে দেশক উন্নতি কৰাৰ নহলে- সমাজৰ যজ্ঞ হব লাগিব, তেতিয়াহে মানৱ সম্পদ হ'ব। গোটাই জীৱনটো থাকিও এই দুুনীয়াত আহ দুন- পৃথিৱীত কেতিয়াও- মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব নোৱাৰে। যেতিয়া তেওঁ জীৱনৰ মূল্যৱান- কাম কৰিব, তেতিয়াহে মানৱ সম্পদ হৈ গঢ় লৈ উঠিব পাৰিব।
ঠিক আছে বাৰু, আপোনাৰ পৰা এইখিনি জানি অশেষ ধন্যবাদ। এতিয়া আজিলৈ সামৰণি মাৰিছোঁ।
উম উম' হয় ধন্যবাদ।